অ। শুনিছা?
অ শুনিছো এতিয়া। উম শুনিছো।
অ।
ভালনে তোমাৰ?
ভাল তোমাৰ?
অ মোৰো ভালেই কি কৰি আছিলা এতিয়া?
এই ভাতকেটা খাই মেলি শোৱ আহিছোঁ তুমি?
অ ময়ও এই ভাত পানী খালো শোয়ে আছিলো মই এই বোলো ফোন এটা কৰি খবৰ এটা লওঁ ইমান দিন হল কথা বতৰা পতা হোৱা নাই।
অ ময় ভাবিছিলোয়ে তোমাক ফোন এটা কৰিম বুলি।
অ ভালেই হ'ল ময়ো কৰিলো।
উম।
হেৰি অ ৰ'বাচোন? মোৰ তোমাক কথা এটা সুধিব আছে?
অ কোৱা?
এই তুমি উম দুমাহমানৰ আগত নে কেতিয়া তুমি যে ফুৰিব গৈছিলা এই অৰুণাচলৰ ফালে গৈছিলা ন
অ অৰুণাচল অ অৰুণাচলৰ ফালে
অ ক'ত ক'ত গৈছিলানো জেগা খিনি বৰ ধুনীয়া লাগিছিলে মও মানে ভাবিছো এই গৰমৰ বন্ধত যাওঁ নেকি সেইফালে ফুৰিব
অ আমি হেৰি প্ৰথম শিৱ শিৱসাগৰ গলো তাতে তোমাৰ অগ্নিনাভ মন্দিৰ আছে যে
আহ
সেই অগ্নিনাভ মন্দিৰ আমি প্ৰথম মানে প্ৰথম যোনদিনাখন গ'লো সেইদিনাখন শিৱসাগৰত ধৰা ৰংঘৰ কাৰেংঘৰ এইবিলাক চালোঁ চাই মেলি আহ সেইদিনাখন আমি হোম ষ্টে ললো দেন পিছদিনাখন আমি অগ্নিনাভ বাবা মন্দিৰ গলো ৰাতিপুৱাই মন্দিৰটো মানে তোমাৰ আহ কিবা ভাল মহত্ব আছে আৰু বাচ্ছা হোৱাৰ লগত এনেকে সেনেকে গ'লো তাৰপিছত মানে দাদা বৌ গৈছিলে লগত ত' দাদা বৌহঁতৰ মানে ল'ৰা এটা হৈছিল ল'ৰাটো হোৱাৰ পাছত সিহঁতে শৰাই এখন আগবঢ়াইছিলে অগ্নিনাভ বাবা মন্দিৰৰ কাৰণে তাৰ পাছত মন্দিৰ গলো মন্দিৰৰ পৰা আমি পিছত তেনেকে হেৰি কৰি আহ মানে শিৱসাগৰৰ পৰাই সেইফালেদি ঢলা শদিয়া গৈ আহ অৰুণাচলৰ ফালে গ'লোগে তাৰ পাছত তাতে তোমাৰ হেৰিত গলো অ পৰশুৰাম কুণ্ড যে
অ অ
পৰশুৰাম কুণ্ডত গ'লো জেগাটো বৰ ধুনীয়া
অ ফটোত দেখিছিলোঁ ইমান ধুনীয়া লাগিছিলে পানীখিনি কিবা সে সেউজীয়া নিচিনা ন ৰংটো
অ পৰশুৰাম কুণ্ড সেইখিনি বৰ ধুনীয়া লাগে তাতে তোমাৰ অ এটা টাইমত মানে সেই আমি যেতিয়া গৈছিলো সেইটো টাইমত নাছিলে হা মানে কোনটো টাইমত হয় ময়ও ভালকে নাজানো কিন্তু তোমাৰ অ তাতে মানে কোনোবা এটা টাইমত পানী ঢৌ টো মানে কুণ্ডৰ যোন খিনিলে ষ্টেপ আছে হেই ষ্টেপ খিনিলৈও আহে মানে যোনখিনি এৰিয়াত ধৰা একে তল পাই গে আৰু ত' তাতে মানে সেই পানীটোত মানুহে গাও ধুৱে পাপ হেৰি হয় বুলি কয় আৰু পাপ খণ্ডন হয় বুলি তাতে আমিও গৈছিলো গা ধুম বুলি কিন্তু কিন্তু মানে সেই পানীটো নাছিলে ত' আমি গা ধুব নাপালোঁ বাৰু
অ
আৰু তাতে তোমাৰ অ তললে গৈছিলো তোমাৰ টোটেল পোন্ধৰশ মান মানে চিৰি হয় চাগে
অ বহুতখিনিয়ে তললে যাব লাগে দেখোন
উম বহুত খিনি যাব লাগে
অ পানীখিনি পুৰা চাফা ন
অ বহুত চাফা আৰু মানুহে মানে লেতেৰা চেতেৰা নেপেলাই যে ধুনীয়া হৈ আছে পানীখিনি
পবিত্ৰ হৈ আছে আৰু
উম একে চাফা
অ তাতে কিবা কাহিনীও আছে ন
অ তাতে মানে কিবা পৰশুৰামৰ আহ পুতেকে মাকক এনেকে মাৰিছিলে ত' সেই পানীখিনিত পুতেকে গা ধুই নিজৰ পাপ খণ্ডন কৰিছিলে সেই সেইটো কাৰণে সেই কুণ্ডটো মানে হেৰি আৰু ধৰা মহত্ব থকা আৰু
অ কোনোবাই পাপ কৰিলে তাত আ
অ তাতে গা ধুলে মানে পাপ খণ্ডন হয় আৰু
আহ আহ অ
যাব পাৰা জেগাটো ধুনীয়া হয়
অ আৰু কলৈ ক'লৈ গ'লা?
এ পৰশুৰামকুন্দই গলো, তাৰ পিছত মানে তোমাৰ আহ আমাৰ ঘৰো আহিব আছিলে, ত' বেছি একো নুঘুৰিলে নে ৰাস্তাই চাস্তাই যি পাইছো তেনেকে চাই মেলি পেলাই গুচি আহিলো আৰু।
অ অ তোমালোকে নামচাইফালেও গৈছিলা ন?
অ নামচাইফালেও গৈছিলোঁ। সেইখিনি ব্ৰিজ এখন আছে। ন সেইখিনিত ৰওঁতেও মানে, ব তাতে বেলেগ চাব লগা একো নাই দেই, ব্ৰিজ খনৰ পৰা মানে ভিউতটো বৰ ধুনীয়া লাগে। আমি যে আগতে। প্ৰাকৃতিক দৃশ্য বোৰ আঁকো, সেই সেনেকুৱা টাইপৰ মানে ধুনীয়া লাগে আৰু চাই কেনে। তাতে তোমাৰ। অ হেৰি মানে, সেই সেনেকে নিজৰা এটা বৈ থাকে পানীতটো আহে আৰু। সেই পানীখিনি মানে বৰ চাপ। ফা হয়। সেইখিনি সেইটোক ভিউ চাই ভাল লাগে।
অ অ এনেইটো নামচাইত। তে উ হেৰি আছে নহয় এখন গল্ডেন পাগুদা বুলি।
অ অ অ সেইখনত গৈছিলোঁ মই পাহৰিয়ে থাকিলোঁ গল্ডেন পেগদা।
অঁ তাতে এই জুবিন গাৰ্গৰ গান এটা শ্বুটিং কৰিছিলে নহয়।
অ কৰিছিলে এই হেৰি খনৰ নেকি, মুভি খনৰ নামটো পাহৰি
মিছন। চাইনা।
অ অ অ তাতে কৰিছিলে ব'লা
তাতে অঁ দিন জ্বলে ৰাতি জ্বলে গান।
উম সেইটো জেগাও ধুনীয়া লাগে মানে তাতে। তোমাৰ হেৰি হয় ন বুদ্ধ ধৰ্মটো থাকে, ত' তাতে তোমাৰ মানে বহুত ঠাণ্ডা হয় জেগাতটো শান্ত শিষ্ট মানে খুব ধুনীয়া লাগে।
অ যাব লাগিব তোমালোকৰ ফটো বিলাক বৰ ধুনীয়া লাগিছিলে, তাকে চাই মই তোমাক সুধো বোলো, আৰু এনে খৰচ বিলাক কেনেকুৱা কি হলনো জানা নেকি?
খৰচ ইমান বেছি নহয়, মানে বেছিকে তোমাৰ গাড়ী তেলত যায়, বাকি খোৱা বোৱা মানে সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে আৰু ধৰা অ, মানে তুমি কেনেকুৱা জোগাত গৈ খাইছা আৰু মেক্সিমাম আমি অসমীয়া হোটেলতে খাইছো ন সেইটো কাৰণে মানে ইমান একো। পোৱা নাই খৰচ।
তোমালোকে এইটো থাকাকে গৈছিলা ন?
অ থাকাকে গৈ। হোম ষ্টে বিলাকো মানে ধৰা চাফাই আছিলে তাতে যিবিলাক হোম ষ্টে লৈছিলোঁ, সেইবিলাকো মানে চাফা আৰু ভালেই আছিলে।
অ আৰু খোৱা বোৱা, এ হোটেল বিলাকত?
হোটেল বিলাকত খুৱা বোৱাও ধুনীয়া আছিল, মানে এনেকুৱা নহয় যে ক'ৰবাত ধৰা, মানে বাজেট কম থাকিলেও মানে তাতে ইমান হেৰি নহয় আৰু আইটেমছো আছিলে বহুত কিবা কিবি তেনেকুৱা।
অ আৰু এই অসমীয়া থালি বিলাকো কমেই থাকে বাৰু দামতটো ইমান বেছি নলয়, এই এইবাক ডাঙৰ ডাঙৰ ৰেষ্টুৰেন্ট নিচি। সেইবিলাকত দাম লয় এনেই ধাবা হোটেল বিলাকত ইমান দাম নলয়।
অ নলয়, আৰু তাতে মানে তোমাৰ আমি বেছিভাগ ভাতেই খাইছো ন, ভাতত মানে ইমান বেছি একো লোৱাও নাই, ধৰা কেতিয়াবা মাংস খাইছো কেতিয়াবা মাছ খাইছো আৰু নহ'লে কণী খাওঁ এনেকুৱা হৈছিল আমাৰ।
অ অঁ
নিৰামিষ নাখালোঁৱেই।
আহ অ মোৰ আকৌ কি হয় জানা? জাৰ্ণি কৰিলে বেছি মাছ মাংস খাবলে ভয়ে লাগে, পেট বেয়া হয় বুলি।
অ কিছুমানত মানে মছলাটো বেছি হলে দিগদাৰ হয় বাৰু।
অ সেইটো কাৰণে মই জাৰ্ণি কৰিলে মই মাছ মাংসখন নাখাও বুলিয়ে ভাবো আকৌ পেট বেয়া হলে কি কৰিম মানে গাড়ীখন চলি থাকিলে আকৌ য'ত ত'ত ৰখাবও নোৱাৰে নহয়।
উম হয়, হয়, কথাটো।
তাকে আমিও যাব লাগিব।
উম যাবা হেৰি গল্ডেন পেগডাটোত গ'লে ৰাতি যাবা দেই। এতিয়া ভিউটো বেছি ধুনীয়া লাগে।
অ তুমি এ, তোমালোকে গৈ পাওঁতে ৰাতি হৈছিলে ন?
আমি গৈ পাওঁতে ৰাতি হৈছিলে, মানে আমি অগ্নিনাাথ বাবা মন্দিৰৰ পৰা চিধা তালি গ'লোগৈ।
অ তাৰপৰাটো দূৰ আছিলে চাগে ন? কিমান সময় লাগিলে?
লাগিল তোমাৰ আমি বাৰটা মানত ওলাইছোঁ নহয়, আমি তাতে চাৰে সাতটা আঠটা মানতহে পাইছগৈ।
অ তাতো সময় থাকে চাগে কিমান সময়লে খোলা থাকে এইবিলাক।
অ এটা টাইম থাকে, তাতে টিকটো কাটি লাগে কিন্তু মানে ধৰা বন্ধ কৰ পাছত মানে বহুত দূৰ পৰা অহা বুলি গম পালে তেওঁলোকে মানে ইমান বেি একো কৈ নাথেতিয়া টৰ পইচাটো নলয়
অ' তোমালোকৰ
খিনি ব্যৱহাৰটো মানে ভাল, আমাৰ সেইবাৰ লৈছিল আমি গল্ডেন পেগডাত দুবাৰ গৈছোঁ, ইয়াৰ আগৰবাৰ যেতিয়া গৈছিলোঁ টিকেটৰ পইছা নল'লে।
তেতিয়াও মানে ৰাতি হৈছিলে, নেকি
অ তেতিয়া ৰাতি
মই সৰুতে গৈছিলোঁ, দেই তেতিয়া সৰু আছিলোঁ মানে, মোৰ ভালকে মনত নাই। মামাই ফুৰাব নিছিলে, তেতিয়া আমি এনেক একা সময়ত গৈছোঁ য'ত দিনো পাইছোঁ, গধূলিও সময় পাইছো মানে সেই সূৰ্য। উদয় হোৱা সময় অ উদয়হে কৈছোঁ, অ মানে হেৰি হোৱা সময়ত তেতিয়া অ মাৰ্চ। যোৱা সময়ত সেই তেতিয়া গৈ পাইছোঁ। উম তেতিয়া ভালে লাগিছিলে বাৰু মোৰ অলপ চলপ মনত আছে
অ এতিয়া তোমাৰ গল্ডেন পেগ'ডা টো আকৌ মানে ভালকে বনালে, এতিয়া আৰু ভাল পাবা চাগে গৈ।
অ' আৰু কিবা কিবি বনালে নেকি?
অ এতিয়া মানে ধৰা মেৰামতি কৰিলে, এতিয়া হেৰি তাতে বস্তুবিলাক মানে নতুন কৰিলে ন ত' এতিয়া গৈ আৰু অকমান ভাল পাবা
অ'হ। এতিয়া গৈ বেছি ভাল লাগিব, তাত গৈ।
অঁ।
উম।
আৰু তাতে বুদ্ধদেৱৰ ডাঙৰ মূৰ্তি তি এটাও আছে, সেইটো মোৰ বিৰাট ভাল লাগে।
অ ফ'টো তুলিছিলা নি তুমি?
অ ফটো আছে
অ মোক দিবাচোন ফটোবিলাক চাম
ডিম ডিম
পিছে এতিয়া কি কৰিবা
এতিয়াহে শুইম শুম নহ'লে টোপনি নাহিলে অলপ পঢ়িম চাগে
অ
উম ত তুমি কি কৰিবা
মই শুইয়ে যাম আৰু কিনো কৰিম
উম
মোৰ আজিকালি পঢ়িবলৈকে মন নোযোৱা হৈ থাকিলে
মন মোৰো নাযায় মোক হেৰি মানে বিএডৰ এন্ট্ৰেঞ্চ আহি আছে যে সেইকাৰণে অলপ পঢ়িম ভাবিছো আৰু
অ পঢ়িব লাগিবই বাৰু হয়টো
উম
উম সময়টো কিমান হ'ল নো এতিয়া
সময় তোমাৰ দহটা চৈধ্য
অ মই মানে ফোনটো কাণত লৈ আছো তাকে এই এই চিনেমা এখন চাম বুলি আছিলো চিনেমা নহয় চিৰিয়েল মানে চাৰে দহটাৰ পৰা হ'ব সেইটো কাৰণে সুধিলো
অ বুজিছো
উম
ক আছে
উম দিয়া ঠিক আছে নহলে
অ ঠিক আছে হ'ব দিয়া শুভৰাত্ৰি
আহ শুভ ৰাত্ৰি